হেল্ল'।
অহ।
কি খবৰ?
হেল্ল', ভাল।
অ কি কৰি আ, কি কৰি আছে? হেল্ল'।
মই এইফালে গৈছিলোঁ। বৰ বাটতে আছোঁ। মই এইফালে গৈছিলো।
অ, মই আকৌ আলহী আহ মই আলহী আহিছে যে। সেইয়া মানে চাহ, আলহী আহিব। যে। মানে চাৰি পাঁচজন মান মানুহ আহিব। সেয়া চাহৰ মানে নেচা বনাই আছো।
বৰা চাউলৰ পৰা। বৰা চাউলৰ যে সেয়া মানে তিয়াই থৈছিলো। এতিয়া মানে ঢেঁকীত যে খুন্দি আনিলো। আনি তিল ৰ'দত শুকাই থৈ দিছিলো যে, সেয়া ভাজিলো, ভাজিলো ঢেঁকীত খুন্দি তিল আৰু নাৰিকল আৰু মিঠই যে, গুড় বুলি কয় যে? সেয়া মানে মিক্স কৰিছো তাৰ আৰু শুকান পিঠা বনাম আৰু।
অ অ শুকান পিঠা কয় ন?
অ শুকান পিঠা কয় সেইটো। পিছে তাই কয় বিচ অৰ্ডাৰ চাউলৰ গুৰি দি পিনে যে, মিঠৰি দি মানে লৈছো আৰু হাত
অহ।
অ ভাবিছো কেক এটাও বনাও সৰু চাইয়া বিস্কুট যে। অ। চানকিচ্‌ বিস্কুট যে তাৰপিছত সেয়া লৈছিলো এ মানে তাতে কণী দিছো। কল যে ঘৰৰ মালভোগ কল দি মানে এনেই নৰ্মেলকে মানে, এনে ঘৰহ্‌তে এনেই কেক্‌ এটা বনাই ছো আৰু ভিনেগা দি দিছো।
অঁ, অঁ ঘৰতে, নিজ হাতেৰে বনোৱা ভাল লাগিব খাই ন'?
অঁ, অঁ ইমান মানে যতাই থ' কা নাই আকৌ ভাত- চাত বনাবলে আৰু খাচী মাংস আনি ছে। সেইবিলাক মানে কুটি -বাচি ধুই -মেলি একেবাৰে থৈ দিছো আৰু খাচী মাং অঁ, পিছত আকৌ এই ঘিউ যে মগজটো যে
অঁ, অঁ
মগজটো ৰান্ধিছে। সেয়া মগজ বিলাক মানে, ভালদৰে ধুইছো মগজত যে এটা ধৰি লওক আচ, আচ নিচিনা এটা চাল থাকে সেইটো পেলাইছোঁ।
অঁ, এটা অঁ জালনী এটা থাকে নহয়।
অঁ, অঁ সেইটো পেলাইছোঁ। তাৰপিছতে আকৌ অঁ সেয়া এটা বৌ লগত লৈ কিনে হাতেৰে পিটিকিছোঁ। পিটিকিলে তাত অলপ ভা জীয়া দিছোঁ। তাৰ পিছত আকৌ নিমখ দিছোঁ। নিমখ দি হাতে সানি লৈছো, মছলাটো দি লৈ আৰু।
অঁ
তেল দিছো, দি লৈ তাৰ পিছ্‌ ছত সেইটো মানে অকমান আদা, নহৰু, পিয়াজ দি তে অলপ ৰঙা হ'ব দিছে। যাতে অলপ মান হালধী দিছোঁ। দিলৈ মানে, এনেকে মগজটো ঢালি দি সেয়া বনাই আছো আৰু ইমান গৰম লাগ্‌ গিছে পাকঘৰত সোমাই আছো যে।
বহুত গৰম মাৰিছে। মই বাটত আছো অলপ অলপ বতাহ মাৰি আছে কিন্তু।
অঁ, মই ভিতৰত আছো যে সেইটো কাৰণে একে গৰমত অঁ সেই মানে, আলহী অহালৈ চব কৰি মেলি থৈ দিওঁ আও।
অঁ, ভালে হ'ব, আলহীৰ লগত বহি কথা পাতিব পাৰি
কথা পাতিম। অঁ, তাৰ পিছত পাপৰ বিলাক ভাজিছোঁ, ঠুঙাত ভৰাই থৈছোঁ আকৌ মানে, সৰু সৰু মাছ আনি, মাছ আনিছিলে। সেয়া মানে এইবিলাক ঔটেঙা
অঁ।
কুক্কাৰতে সৰু সু মাজৰ খোলকেইটা যে
অঁ, সিজাই লৈছোঁ। আৰু অঁ
তাৰপিছত তলত নমাইলৈ ঠাণ্ডা হ'ব দিছোঁ। হাতেৰে পিতিকি
অঁ
মাছটো যে অলপ তেলত ভাজি লৈছোঁ মানে।
অঁ, এ নহ'লে গুৰি হৈ যাবগৈ ন'?
অঁ, গুৰি হৈ যাবগৈ।
অঁহ্‌
সোমাই আছোঁ আৰু পাকঘৰত সোমাই আছোঁ, গৰমত সিজি আছোঁ। যিহেতু আলহী আহিব।
অঁ, তই কোৱাহেঁতেন মইও গ'লো হ'য়?
অঁ, আহিবা নহলে? গধূলিলৈ আহিবা নে, ৰাতিলৈ আহিবা? তেতিয়ালৈ অলপ গৰমটো কম হ'ব।
অঁহ্‌ চাই লওঁ ৰা ৰাতি যদি ঠাণ্ডা অলপ পৰে। এতিয়া বতাহ মাৰি আছে ঠাণ্ডাটো পৰিব লাগে। যদি ঠাণ্ডা হৈ যায় অলপ। এনেকুৱা গৰম থাকিলে যাব ক'ব নোৱাৰি দিয়াচোন- উ অলপ যদি ঠাণ্ডা হয় তেতিয়াহ'লে যাব পাৰিম-
উম আহিবা একো নাই- গৰম হলে ইয়াত আহিবা ফেনৰ তলত বহি থাকিবা গোটেই সোবা মিলি চাম ভাল লাগিব দেখি-
অ অ বিয়া বিয়া হব প বিয়া অ- অ লগ পাম- কথা পাতিব ভাল হব অ মই গৈছিলোঁ এই- মা ঘৰত মা ঘৰত খালোঁ ভাতে দিলে- ভাত দিলে দালি বনালে তাৰ পিছত - পিছত সৰু সৰু মাছৰ চাটনি বনালে- তাৰপিছত আৰু আৰু কোমোৰাক- কয় কোমোৰা তেলত দিলে সৰু সৰুকৈ কাটি দি এনেকে মানে অলপ নিমখ জলকীয়া সানি অ সেইটো উম উম অ তেনেকে তেলত দি তেলত দিলে তাৰ পিছত আকৌ- কোমোৰা আৰু মাংস বনালে এ তেনেকে- আলহী খাব গৈছোঁ যেতিয়া এইখিনি জতাইছে আৰু-
অ আলহী ঘৰতো জতাবই অইনতটো নহ'লে মাংস- তো থাকিবই তাৰ পিছত আকৌ পাত বিলাক থাকিবই তিয়হ তি অ কাট- বয় বিলাকে অ-
এ তিয়হ, কোমোৰা- এইবিলাক সিহঁতৰ ঘৰতে ৰুইছে যে এ ঘৰতে ৰোৱা আৰু- নিজৰ সাৰ চাৰ নামা ভাল লাগিছে খাই আৰু বহুত ভাল লাগিছে খাই-
ঘৰক ভাল লাগে লগতে-
খাৰ নিদিলে বছো খায়ে ভাল লাগে খাৰ নিদিয়া বস্তু হা-
ভাল লাগে একেটা পাকতে সিজে যে ভাল লাগে নিজ-
আহ ভাল লাগে আহ আহ
াম
অ এই বজাৰৰ পৰা আনিলে ইমান ভাল নালাগে খাই আৰু-
অ অকলে গৈছে -
উ অ মোৰ ছোৱালীজনী গৈছে- ছিলে এতিয়া মানে এ বাটত খোজকাঢ়ি আহি আছোঁ যে- তাৰপিছত সিহঁতৰ আমাৰ ঘৰৰ ওচৰৰ ল'ৰা এটা পালোঁ - এ তাইক খেদাই দিলো ল'ৰাটো হাততে- এতিয়া মই এখোজ দুখোজকে আহি আছোঁ আৰু ভাল লাগিছে- পছে বতাহতটো খাই ঘৰত সোমালে গৈ মানে বহুত গৰম ন-
অ ভালে কৰিছে খোজকাঢ়ি আহি আছে - ব নাই খোজ কঢ়ি আহিলে পৰিবিলাক-
অ মই প্ৰায় খোজ কাঢ়িয়েই অহা যোৱা কৰোঁ-
খোজ কঢ়িব লাগে খোজ কঢ়িলে ভাল ভৰি বিলাক তেজ চলাচল হয় না-
অ শৰীৰটো শৰীৰটো ঠিকে থাকে- আৰু তেনেকে খাই বলে খোজ কঢ়িলে একো লাভ নহয় না নহলেও এতিয়া উপায় নাই ন খোজ - খোজ কাঢ়িয়েই আহোঁ যেতিয়া আৰু আহিছোঁ -
ৰাতিপুৱা ৰাতিপুৱা খোজ কঢ়িব লাগে মই-
আহ-
খোজকাঢ়িব- ঘয় চাাম তেনেকে আহিলেহে মানে ঘৰত কৰো-
অ মই মই ৰাতিপুৱাতে নাযাও বাৰু মই ঘৰত- কাম বন কৰি এইফালে ওলাই যাব লাগে যেতিয়া মই এটা অনুষ্ঠানত- যাওঁ ন-
অ অ-
মই সেই ওলাই যাও যে মই সোনকালে ৰান্ধি বাঢ়ি মানুহ জনী আজৰি হ'ব লাগে। আজৰি হৈ তেতিয়া গৈ থাকো আৰু
অ মামা এককুৱা নাই। যে সেইটো কাৰণে মানে অলপ খোজ কঢ়ি আহিলৈ তাৰপিছত মানে কাম বন কৰো আৰুলিয়ে কৰি থাকো। পাকঘৰত সোমালে কিমান কাম ওলাই। লৰা ছোৱালী লৈ চা ভালবোৰ উম পিছত একবাৰে আঠটা নটা। ওলাবই নোৱাৰি পাকঘৰৰ পৰা চাহ বনোৱা ভাত বনাও তাৰ পিছত
ভাৰ বনোৱা
ছোৱালী এজনী আছে ছোৱালী ইটো লাগে বনাই দিব লাগে ইটো নাখাও ৰুটি নখা ক'ব নহয়িলাক হব লাগিব হোস হৈ থাকে
অ এই সৰু ল'ৰা ছোৱালী বিলাকৰ আহাৰতো অলপ মানে বদল কৰি কৰি দিব লাগে আৰু
অ এতিয়া কৈছো গাখীৰ অলপ দি থৈ আহিছো বুলি। বেগৰ বস্তু দি খাব দিছো নাহে নেখায়।
তে যদি খিচিৰি খোৱা যায় কেতিয়াবা চুজিও বনাই দিব লাগে। কেতি মাৰ ভাত বনাই দিব লাগে কেতিয়াবা।
উম উম হয়।
অ এ তেনেকে মানে সলাই সলাই দিব লাগে তাৰপিছত অ অ এই বতাহ মাৰি আছে যে নেটৱৰ্কটো। কৈ আহে পতককৈ নাইকিয়া হৈ যায়গৈ বতাহৰ কাৰণে হৈ আছে। অ
অ এই সৰু ল'ৰা ছোৱালী বিলাক একেটা বস্তুকে সদাই দিলে মানে খাব নোখোজে।
নোখোজে নোখোজে আকৌ। পেকেটে যে পেকেট লাগে। পইচা ওচৰতে দোকান এটা আছে একদমটা মানে লাগিব লাগে। আানি আছে পইচা দিয়া পইচা দিয়া পইচা ইমান বস্তু ঘৰত লাই আছো এইবিলাকে। খোৱা অ নহয় পইচা লাগে দোকানৰ পেকেট খাম কথা ক'লে
পেকেট খালে অলপ হেৰি হয় নহয় বেমাৰ আজাৰ হয় আহ আৰু বেমাৰ আজাৰ হলে পতককে ভাল কৰিবও পৰা নাযায় সৰু ল'ৰা ছোৱালী লি হয় কিবা কয় সিহঁতে বেলেগ এটা অঁ সিহঁতে ক'বও নাজানে অ বৰ্তমান হৈ আছে কি সেইটো ক'ব নাজানে ক'ব পাৰিলেহে ঔষধটো ভালকৈ আনিব পৰা যায় ক'বই নোৱাৰে সিহঁতে অ এ তেনেক কোৱা মানে পেকেট নহলে যে নচলে নপঢ়ে অ পঢ়া সময়ত মোবাইল আগত মোবাইলটোৰ কথা কৈ ল'ব আহ আহ
অ সি মোবাইলতটো দিবই লাগিব
উম আৰু গৰমত কি আৰু ল'ৰা ছোৱালী হে হেৰি কৰিব ল'ৰা ছোৱালীও শান্তি লাগে ন ভিতৰত সোমাই থাকি গৰম ইমান মাৰিছে লান টো অহা যোৱা কৰি থাকে
হেল্ল'
আহ লাইনটো বেছিকে কাটি দিয়ে, উম।
অ হ'ব দিয়া নহ'লে পিছত লগ পাম কাইলৈ ক- হ'ব দিয়া নহলে লগ পাম কাইলৈও কথা পাতিম বাৰু। উম